অ শুনিছ নাই
অহ শুনিছো শুনিছো
বাকী বোলো খা খবৰ ভালেই নহয়।
তোৰ ভাল নে
উম ভাল ভাল
তাকে আজি বা তো কি মনত পৰিলে নহয়।
হ'ব দে মই খা খবৰ নোলোৱাকে নেথাকো মই মানুহ পাহৰি নেযাওঁ।
হয় নেকি
মই হাজাৰ ব্যস্ত থাকিলেও মানে মাজে মাজে ফোন কৰোঁ দে
তাকেহে পায় হয়
উম বাকী তো এনেই বিহু মানে নচাবিলাক গ'ল নহয় ভালকে
বিহু ভালকে গ'ল অ তোৰ
মোৰো গ'ল আৰু
অ তহঁতৰ ফালে বিহু মাৰিছে পিলিহঁত নে
এ মাৰিছিলোঁ মাৰিছিলোঁ এইবাৰ একদম পূৰা হুঁচৰি গাত লাগি গ'লোঁ আৱ
অ হুঁচৰি গালি
উম গালো গালো মানে এবাৰ তোৰ অকল গাঁৱতে নহ হয় আও মানে বেলেগতো গৈছিলো
অ বেলেগতো গাইছিলি
উম উম গৈছিলো গৈছিলো, মানে এবাৰ ডাঙৰ ওলাইছিল যাওঁ গোটেইখিনি মানে ডাঙৰ ডাঙৰ খিনিও গৈছি ছিলে
অ ডাঙও গ'ল, অ আম আমাৰো বাৰু আমাৰো ডাঙৰ খিনি গৈছে আমিও গৈছো আমাতকে ডাঙৰ খিনিও গৈছে আমাতে তে সৰুখিনিও গৈছে। আমাৰ এইবাৰ গাঁৱত তিনিবাৰ। তিনিখন হুঁচৰি। ভাল লাগিলে এইবাৰ। সে কৰি
অ আ মানে হেৰি এইটো কি বুলি কয় গাঁৱত মৰা খিনি মানে গাঁৱতে খানা খালো। তাৰপা বাকীয়ে বাহিৰত যে মাৰিছো বুলি কৈছো বাহিৰত মাৰি পেলাই মানে সেই আমাৰ নামঘৰৰ মানে সেই মণিকোট বনাই আছে যে অঁ তাক কাৰণে মানে গোটেইখিনিয়ে গাওঁ বুলি ক'লে আৰু ডাঙৰ দাদা-বাহঁতো গ'ল
অ সেইটো আকৌ ভাল। অ আমাৰো সে হেৰি কয় উম আমাৰও হুচৰি গালো হুচৰি চৰি গাই পিনি বাহিৰত। গালোগে বাৰু আকৌ প্ৰগ্ৰেম চগ্ৰেমো দুটামান কৰিলো
অ ম মানে হেৰি এইটো কি গাঁৱত গাঁও গোৱাখিনি মানে ৰাতি গাইছোঁ। বাকী বাহিৰত গাব যোৱাখিনি যেনিবা দিনত গৈছোঁ আৰু। তাৰ আমাৰ সেই পেহীহঁতৰ চাইদলৈ সিফালেও গ'লো তাপা আকৌ হে বৰ্তাত দুঘৰ মান আছিলে সেই তাতো গ'লো। তাৰপিছতে
আমি সেই বাহিৰত গোৱা কিঘৰ যেনিবা সেই গাঁৱতে এ হেৰি এটা ৰঙা মঞ্চ এটা বনাইছো
উম
তাৰপিছত বাকীখিনি সেই খানাও খালোঁ
অ আমি সিহ গাঁৱত গাঁৱত মৰা খিনি খানাই খাইছো আৰু গোটেই হেৰি মাইকী মানুহখিনিও আছিলে। গোটে খিনি। এই মানে আৰু ফূুৰ্তি এটা হওক বিহু বুলি।
হ ঘৰ
উম বাকী মানে তাত, তাত গোৱা খিনি আমাৰ চল্লিছ হাজাৰ মান উঠিলে বাৰু,
অ অ।
সেইখিনি যেনিবা তাৰেই নামঘৰলে বুলি দি দিলো আৰু।
উম উম। আমাৰো সেই সিমান মানেও উঠিছিলে। আমাৰ সেই সভাপতিয়ে জানে আৰু ভালকে।
অ। এ এইবাৰ বহুত ভাল লাগিলে মানে কৈছো নহয় ই ইমান মানে চবেই, ইটোৱে নাম নাম নাম দিয়াক লৈ কিমান মানে হেতা উপৰা লাগিছে, ইটোৱে নাম দিয়ে, সিটোৱে নাম দিয়ে, বা এবাৰ নাম মানে ইমানেই মুখস্থ কৰি আহিছে তাৰপিছত নাম দিয়াক, উম একদম নাম ইয়াক লৈ। উম, আকৌ ঢোল বজোৱা ইয়াক লৈ, ইটোক ঢোল বজাব লাগে, সিটোক ঢোল বজাব লাগে অ আমি খালি আমি নাম দিয়াত নাই আৰু, আমি পুৰা একদম নাচিছো আৰু। পুৰা মানে আমাক একদম কৈছো নহয়, নাচনী খিনিয়ে অকল নচাটো, উম।
তহঁতৰ গাও সেইখন বৰ ভাল লাগে আক, চব তে ইমান ধুনীয়াকে মিলা প্ৰীতিয়ে থাক হত
এ বহুত ভা মানে ভাল লাগিলে। আৰু আমাৰ অকণমান ৰাতি মৰা দেৰি হৈছে ন, সেইবুলি মানে ঘৰৰ ধৰা মানুহবিলাক মানে উঠিবলৈ এ কোনো এলাহ কৰা নাই। ইমান ৰাতি গাইছোঁ যদিও মানে চব বিলাকে উঠি পেলাই একদম ধুনীয়াকে লাইট চাইট জ্বলাই মেলি
আমাৰ আকৌ সেই গাঁৱত দিনত তে গালো। ৰাতিহে, বেলেগত ৰাতিহে মাৰিছোগে।
ধুনীয়া আপ্যায়ন কৰিছে তাৰপৰা দুঘৰমানতো চাহো খুৱাইছে সিমান দেৰি ৰাতি। তাৰপিছত এঘৰত আকৌ ভাত খোৱাৰ কথাই ভাত বনাই থ'ম নেকিয়ে সুধিছিলে। তাৰ পৰা, আমি বোলো নালাগে এ যিমান যি হলেও ন গোটেই দিনতো তেনেকে কাম চাম কিবি কিবি কৰি থকা আকৌ ৰাতিখন
আৰু বিহু বুলি আলহী দুলহীও আহি থা কে।
খালি যেনিবা একদম খানাটো আৰু গোটেই গাঁৱৰ ৰাইজে খাইছোঁ। ধুনীয়া হৈছে একদম হেৰি বকুল তলতেটো গোটেইখিনিয়ে আৰু হুঁচৰিটো সামৰিছো, সামৰি পেলাই একদম গোটেইখিনিয়ে খাইছো আৰু। মাছ-মাংস
টোহে মেইন হয় আৰু।
উম, নাচনী চবৰে মানে বেয়াও লাগিছে কিছুমানে আৰু কি হৈছে আমাৰ মানে সেই গাঁৱৰ বা দুজনীমান মানে এ এইবছৰতে বিয়া হ'ব। অ, সিহঁতৰ এইবাৰ শেষৰ বিহু। গাঁৱত, কান্দিয়ে ছে গাঁৱ দুজনী মানে।
অ কান্দিবতোন আকৌ।
কৈছে মানে এইটো ফূৰ্তি আৰুটো জীৱনত নাপ পাওঁ কেতিয়াও কাৰণ এতিয়া পিছৰ বাৰ আহিলেও ধৰক অ বোৱাৰী লৈহে আহিব। জীয়ৰী কালো এনেকুৱা পাওঁ বুলি কয় একদম কান্দিয়ে দিছে মানে আৰু, সেইটো
স্কুল আনিবলৈ নিদিয়েই
উম সেইটোয়ে আৰু সেইটো মানে সেই তেনেকে তাকে বহুতখিনি ভাবি পেলাই মানে গোটেই গাঁৱৰ হেইখিনিও ওলালে আৰু মানুহখিনি বোলে ৰাতি হ'লেও মানে গাই দিওঁ আৰু মানে কি হ'ল যে দিনতো এতিয়া বিহু বুলি ক'লে ধৰ আলহী অতিথি থাক কেই ন আৰু বিহু মানে বহাগ বিহুটোত আৰু বেছি ঠিকে আলহী অহাৰ নিচিনা হয়।
অঁ, মাঘৰ বিহুত মাঘ বিহুত আহে যদিও ইমান হেৰিয়তহে আহে বহাগ বিহুতহে বেছি।
তাৰপিছতে যেনিবা এই আমাৰ সৰু ল'ৰা ছোৱালী খিনিও ওলাইছিলে যে। সৰু খিনিও আকৌ সিহঁতকো মানে কৈছে আমি ডাঙৰখিনিৰ লগতো গাম সৰুখিনিৰ লগতো গাম। আৰু সেইটো কাৰণে বোলো ঠিক আছে। তহঁতি বোলো ডাঙৰ অ ডাঙৰ খিনিৰ লগতো গাবি এতিয়া বোলো দিনতে গা। তাৰপা সৰু খিনি সেই দিনত গ আকৌ ৰাতি আমাৰ লগতো গৈ, মই তাকে মানে সিহঁতৰ শক্তিটো চাইছো।
সেই সেইটো মনৰ লগত কথা আকৌ মনৰ শক্তি সেইটো।
সচাকে গোটেই গাওখন ইমান অকমানি অকমানি লৱা ছোৱালি এই প্ৰথম দ্বিতীয় শ্ৰেণীত পঢ়ি আছে এই একদম গোটেই গাও একদম মানে ঘূৰি ঘূৰিহে আৰু হুচৰি গৈছে আকৌ ডাঙৰ আকৌ ৰাতিও সে আমাৰ লগত লগ মানে মাৰি চগে আৰু তাৰপা সেইটো কাৰণে যেনিবা ৰাতি গোৱাটোৱে হৈ গ'ল আৰু আৰু গোটেই মানে এতিয়া ৰাইচখিনি ওলাই আহিছে ন কিমান ভাল লাগিছে
অহ, ডেকা গাভৰু গোটেইখিনি ওলাই আহিলে ভালো লাগে।
উম, আৰু মানে তোৰ এ দুঘৰ মানতো আমাৰ গাঁৱৰ ইফালে আৰু দুঘৰ মান সেইটো বেলেগ এখন গাও পৰে ন। সিহতিও আনকি ওলাই আহিছে মানে চাই চেহি আৰু তাৰ পিছত একদম মানে বহুত- বহুত ভাল লাগিল আৰু মানে। ত মানে একদম পাহৰিব নোৱাৰ নিচিনা। মানে প্ৰত্যেক বছৰে হুচৰি গাইছো প্ৰত্যেক বছৰে মানে বিহু দেখি আহিছো। কিন্তু এইবাৰ মানে অকণমান বেলেগ।
অহ, এইবাৰ বিহুটো সচাকৈয়ে বেলেগ অহ।
প্ৰীতিটো মানে বেছি।
বেছি জুবিন দাই ভবা নিচিনাকে হৈছে আৰু।
হৈছে- হৈছে একদম বহুত মানে আৰু গাৱৰ চবখিনি ধৰ এনেকে মিলি থাকিলে কিবা এটা নিজৰে ভাল লাগে দেচোন উম, খালি মানে অহ খানাটোহে লৰালৰি কৰিব লগা হ'ল মানে পিছদিনাখনে আকৌ চব যাব কামে - কামে যাব লগা হ'ল যে আকৌ ধৰ খানাটো নাথাকিলেও বেয়া হয় ন চবিলাক ইমানো ফুৰ্তি কৰি ইমান ভালকে কষ্ট কৰিও গাইছো। গোৱাতো মানে এটা কষ্ট
কষ্ট আৰু নিজৰ কাম ৰাতি গোটেই ৰাতিটো ওলাই গৈ আছে আৰু বিহুখন মাৰিছে খানাটো খাবলৈও সেটা চখ এটা থাকে নহয়।
তে ধৰ আগদিনাখনি হুচৰি গাই পেলাই টোপনি খতি পিছদিনাখনি নাগাও সেইটো নহয় মানে। টোপনি ক্ষতি হৈ যাওক পিছদিনাখন তেওঁ মানে আৰু চব
অহ, দুদিন লাগিলে গোটেই ৰাতিটো গাইছ যে সেইকাৰণেহে হ'ল নহলে নহয় তহতৰ গাওখনত অহ।
আৰু মানে খালী মানে কোনো মানে ৰৈ থকা নাই আৰু মুঠতে হুচৰি গাও খানা খাও। সেইটোৱে মানে আৰু কাৰো মানে তোৰ এইবোৰ পইচা চইচা ভাগ কৰা কিবা কৰা সেইবোৰ খেল নাই মানে। চবৰে মুঠতে হুচৰি গাও যিমান টকা উঠে
খানা খাম মন্দিৰ বনাম নামঘৰ বনাম উম।
খালি যেনিবা সেই ডাঙৰখিনি সেই নামঘৰৰ কাৰণে যেনিবা সেইটোও আৰু বেলেগকে ভবা হল আৰু। মানে আমি খিনি ধৰতো এনেই থকা নিচিনা হৈছে হৈছিলে সেইটো কাৰণে জানি। বা আমি সেই দিনত সেইটো কথা কও মানে। ভাবি ললো আৰু। দুইফালে হওক আৰু এফালে গাও। কোনো এটা কিবা এটা হেই উন্নতি হওক।
অহ, আৰু গাৱৰ ৰাইজেও ভাল পাইছে চাগে।
এই ভাল পাইছে বহুত ভাল পাইছে। কৈছো নহয়।
আৰু গাঁও গাঁওৰ ৰাইজে এ এটকা এটকা। দিলেও আকৌ দিব লাগিলে সেঁন। কথাতটো কৈছো আকৌ এতিয়া তহঁতি এক। একেটাকে কিবা যিমানে নিদিয়ক কিয়। সেইটো এটা গাঁৱৰ। হেৰিয়াত ভাল লাগিলে আৰু।
উম আকৌ এবাৰ এতিয়া হে স্বাধীনতা দিৱস পতা কথা কৈ আছে। গ মানে সেই। স্বাধীনতা দিৱসটো পাতোঁ তাৰপিছত কণ কণ ল'ৰা ছোৱালীবিলাক আছে তেওঁলোকক। কবিতা আবৃত্তি তাৰপিছত আকৌ ৰচনা প্ৰতিযোগীতা। া চিত্ৰাং য কেইটা পাতো। দিম এনেকে এনেকৈছা আৰু তেয়াহে ধৰক ক লৰা ছাল
উঠি আহিব সিহতে তেতিয়াহে বুজি পাব।
কেনে গুৱাহাটী। কথা ধৰ জানিব।
উম
এনেকে বুলি কয় সেই পাতি আছে বাৰু। এতিয়া কি হয়গৈ।
তহ
মানে ধৰ এটাৰ পৰা এটালৈ উঠি উঠি গৈ থাকে যে এতিয়া বিহুতটো ভালকে গ'ল যে। আৰু গোটেই মানুহ খিনি ওলাই আহিছিল। সেইটো কাৰণে মানে এতিয়া।
ইটো পাতো সিটো পাতো লাগিবই এতিয়া আৰু পাতিও থাকিব যেতিয়া আকৌ ভাল হৈ। গাঁওখন আকৌ এক একত। হৈ থাকিব। কাবা কিবা এটা হলেও ভাল হ'ব।
উম দুজন মানে খালি এতিয়া, ৰাসৰ কথাও কৈ আছে। উম তাৰ পিছত যেনিবা কৈছে আৰু কৈছে হ'ব আমি অ ৰাস'ও পাতিম কিন্তু এটা এটাকে হওক এতিয়া। প্ৰথমতে স্বাধীনতা দিৱসটো আহিছে সেইটোকে হওকচোন।
উম ৰাসলৈও এতিয়া দিন আছে নহয়।
দিন আছে ন। একদম গোতে শুনিলে আৰু সেই কণ কন ল'ৰা ছোৱালী দুটা মানে। শুন একদম হে দয়া একদম এতিয়া মই কৃষ্ণ পোৱালি লওঁ। এজনে কৈছে মই ৰাধা লম। মানে সৰু-সৰু সিহঁতি। উ বুজি যা
বুজি নাপায়। কিবা এটা ল'ব আৰু মুঠতে।
এ তাৰমানে অকণমান শকত আছে ন। সি কৈছে হেই কি মই কংস লম।
মই কংস লও, এনেকে আৰু মানে। তাকে আৰু সিহঁতৰ মানে উটচাহটো দেখি বহুত ভাল লাগে অ।
ভাল লাগে সিহঁতক, সেই হাঁহিটোয়ে আমাৰ ভাল লাগে।
উম। উম সঁচাকে। এতিয়া মানে এইবাৰ বহুত। ভাল লাগিল আৰু যোনদিনাখনি খানা খাইছো ন, সেইদিনাখনি আমাৰো মানে মন চন বোৰ বেয়া লাগি গৈছে, মানে দুটা দিন বহুত বেছি ফূৰ্তি কৰি দিলো ন।
অঅ। আৰু গোটেই খিনি সেইকেইদিনতে তহঁতি লগ খাই আছি নি। এ তাৰ পিছদিনাখনিৰ পৰা আকৌ লগ খোৱা আকৌ কিবা এটা বিচাৰিব লগা হৈছে।
উম সেইটোয়ে, আৰু মানে তোৰ মানে ঢোলৰ মাত বুলি ক'লে আৰু কিবা এটা বেলেগ এটা হেৰি নহয় জানো? বাকী ভাত বনাইছেনে? অ, তাকে মাজে মাজে কৰিবি আৰু। খবৰ খাতি এটা ল'বি ফোন চোন।
অ, অ। তইয়ো খবৰ খাতি এটা কৰি থাকিবি।
উম। কৰিম, কৰিম বাৰু। উম ঠিক আছে দে হ'ব।
অ, অ। বাৰু হ'ব দে।
অ, অ।